হেল্ল', অ'
অ' আহ বৰষুণ পৰি আছে।
অ'।
তুমি কত আছা এতিয়া?
এ মই এ ল'ৰাটোক এ ডি পি কলেজত লৈ আহিলো নাটকৰ কৰ্মশালা আৰম্ভ হৈছে।
আজিৰ পৰা আৰম্ভ।
অ' এই ল'ৰা ছোৱালালী খিনিৰ লগতে হাঁহি হাঁহি পেটা বিষ হৈ গ'লগৈ। অকনমান ওলাই আহিছো, ওলাই আহি পলৈ এই সিহঁতে ফতোৱা একদম আৰম্ভণি যে। কিব কিবি ভেকুলী জাম, বান্দৰ কু, কোৰ সেয়া শিকাই আছে যে, কেনেকৈ কোনে মািয় আজি মানে প্ৰথম দিনাখন সিহঁতক ভাল লগা কাবলৈ মনটো, শিকাই আছে যে, তেতিয়াই সিহঁতৰ মন বহিব।
বহিব অ'।
আহিছে প্ৰায় জমাই আছে আৰু। তাইক কয় নাম সোধা অ', এই হেৰি পাঁচ বছৰ হৈছেহে। নামটো সোধা বুলি সোধে ছাৰজনে কয় তাই কি নামটো সোধা তাইও মানে সেইটোকে কয় নহয়। সোধাচোন আকাশক নামটো সোধা। আকাশক কি নামটো সোধা, তাইমানে তেনেকে কৈ আছে যে। এ মানুহখিনিয়ে হাঁহ সি মানে পেটৰ বিষ হৈ গৈছে গৈ, বৰষুণো পৰি আছে অ', গৰ্জেনো বহি আছে। আজি প্ৰথম আৰম্ভণি যে ৰেজিষ্ট্ৰেশ্যন হৈছে আজি এনেই সদায় আহে। গাৰ্জেন বিলাকে থৈ যায় আহি যে এ, তাকে চাই। চাই বহি, বহি নাই বোলো ৰ'বা। ফোন এটাকে কৰি লওঁ, বৰষুণো পৰি আছে টা এ, ওলাই যাব লগা আছিলে মোবাইলটো অকণ ঠিক কৰিব লগা আছিলে। তাৰপিছত আকৌ এই কম্পিউটাৰ দোকানত ফটো উঠিব লগা আছিলে।
অ', আমাৰো ওলাই যোৱা কাম আছিলে। এই প্ৰকল্প বিলাকৰ কাৰণে বস্তু আনিবলে। ৰবাচোন এই সমাজ বিজ্ঞানৰ যে কৃষিৰ সঁজুলি খিনি। সেই সজুলি খিনি সেই প্ৰজেক্টৰ যে এই বহী এখন যে আমি কিনিছিলোঁ। কিতাপ এখন পাঠাগাৰৰ পৰা। তাত আ তাত আছেনে বাওঁ?
জানো মই চোৱা নাই নহয়।
এইখন চাব লাগিব।
অ', চাব লাগিব নহ'লে কম্পিউটাৰ দোকানৰ পৰা বনাই লৈ যাবা।
পাই ন?
অ', পাৰি কৈ দিলে হ'ল কি, কি সঁজুলি লাগে তোমাক। কৈ দিব, এই হেৰিত থাকিয়ে ভাল লাগিছে কলেজখনত। এ দি পি কলেজ খন বৰ ধুনীয়া বনাই পেলালে।
অ'।
আগত কৈ ধুনীয়া এই অ', লক্ষীনগৰৰ ফালেও আহিব। পাৰি, মৰিগাঁও চেন্তিগেটৰ দিওঁ আহিব।
অ'।
দেই যোৱা বছৰ শিকাইছিলে নহয় তাত। সেই যোৱা বছৰ শিকা ল'ৰা ছোৱালী খি খিনিও আহিছে, গোটেইখিনি লগ লাগি একে সিহঁতৰ কি কথা।
ফূৰ্তি চাগে আজি প্ৰথম দিন চব লগ পাইছে ন। আৰু সিহঁতৰ সৰু, সৰু নাটক বিলাক চাবলৈও বৰ ভাল লাগে নহয়।
অ', সিহঁতৰ বেছি দীঘল নাটক নকৰেই ন। হা, চুটি, চুটি নাটক কৰাই যে। এ, সেই ছোৱালীজনীয়ে মানে এবাৰ হ'ল অকন সময় ৰেষ্ট লোৱা বুলি কৈছে। নাই তাই ৰেষ্ট নলয় আকৌ কৰিব।
এক্সপাৰ্ট ন ছোৱালী?
উম, ছোৱালীজনী সৰু মানে কথা ব পৰা আদি কৰি চব। এক্সপাৰ্ট। তাৰপিছত হেৰি কৈছে মানে কুকুৰ আৰু বান্দৰ হ'বলৈ দিছে। তাই মানে সুধিছে এই কুকুৰনীজনী চোন হেৰিয়ে নাই। দাতে নাই খাব কেনেকে বোলে তাই। তাৰপিছতে আমাৰ ইহঁতক বান্দৰ হ'বলৈ দিছে। অ', বান্দৰটোও দাঁত নাই বোলে বান্দৰটোনো খাব কেনেকৈ দাঁতেই নাই। সেইবিলাক কৈ কৈ মানে তাই জমাই আছে। তেওঁ সিহঁতক নিজৰ নাম, দেউতাকৰ নাম, এইবিলাক এনেকৈ সুধা সুধি কৰিবলৈ দিছে আৰু ইটোৱে সিটোক। এ তাই, মই কি সুধিম মই একো মনলৈ আহাই নাই।
অহ', অহ'। তাই মানে পুৰা স্মাৰ্ট ছোৱালীজনী।
অহ।
উম।
মানে লাজ, ভয়, সংকোচ, একো একো নকৰে যে, নাটক শিকিলে তেনেকুৱাই হ'ব লাগে। উম, আমাৰ ই অকণ লাজ কৰি থাকে। হ'লেও মানে মিলি গৈছে গৈ আৰু আগতে শিকা যে, এই হেৰি ল'ৰা-ছোৱালীখিন। ডাঙৰ ল'ৰা-ছোৱালীখিনিও আহিছে।
অহ।
এতিয়া, এতিয়া তাতে আমি বহি আছোঁ যে অকন লাজ কৰি আছে। আমি আতৰি আহিলে তাৰো লাজ নাইকিয়া হৈ যাব।
অহ।
তেনেকৈ ভাল লাগে মানে ল'ৰা-ছোৱালীখিনি বেলেগ বেলেগ ল'ৰা-ছোৱালী আহে যে, আহিব আজিও মানে বৰষুণ পাৰাৰ কাৰণে ল'ৰা-ছোৱালী কিছুমান কমিছে, আকৌ কাইলৈ আহিব বুলি কৈছে। এতিয়া চৈধ্যয়টা হৈছে আৰু চৈধ্যজন। আহিব চাগে মানে যোৱা বাৰ সৰু ইহঁতৰ বয়সৰ দুটাহে আছিলে। এইবাৰ ইহঁতৰ বয়সৰ সাতটা আহিছে, ডাঙৰ সাতটা। ডাঙৰ আগৰ গ্ৰুপটো আহিব বুলি কৈছে।
অহ।
দুটা আছিলে, সেই দুটাৰ লগতে আৰু আহিছে পাঁচটা। আহিব আকৌ বাকী কেইটা আৰু কেইটামান আহিব বুলি কৈছে।
অহ', অহ'। সেইবিলাক চাই বৰ ভাল লাগে ন। পৰিৱেশটো বৰ ভাল লাগে সেইখিনি সময়ত উম।
আকৌ নাটক শেষৰ দিনা হেৰিতহে কৰে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত।
নাটক কৰে।
নাটক কৰাই, অহ। তেওঁ কৰ্মশালা শেষ হোৱাৰ পিছত ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত কৰায়।
অহ, মই পাইছোঁ ম'বাইলত চাইছোঁ। ভাল লাগে চাই।
ইয়াত থাকিও ভাল লাগে দিয়া। সেই এই এন চি চি শিকোৱাবিলাকে এন চি চি শিকি আছে, বৰষুণতে ভিজি তিতি। স্কাউট গাইড শিকাবিলাকে স্কাউট গাইড শিকি আছে। সিহঁতৰ মানে ৰ'দ বৰষুণৰ কথা নাই আৰু পুলিচ হেৰিবলাকে যেনেকে হেৰি
অহ', অহ'। তুমি সদায় আহিবানে?
মাজে-মাজে আহিম চাগে। ঘৰতনো কি কৰি থাকিম আৰু এনেই এনেই।
অহ, ভাল লাগিব আহিলে অহ।
মাজে-মাজে অহ, গৰমত ঘৰত সোমায় কি কি কৰি থাকিম আৰু এই গৰমখনত।
কালিয়ে আজিয়ে ভাল লাগিছে দিয়া।
অহ, বৰষুণ পৰিছে যে। অহ, আজি মই ৰাতিপুৱাই কিহত ম'বাইলতে দেখিলোঁ নে টিভিতে দেখিলোঁ। পাহৰিলোঁ, নগাঁও আৰু মৰিগাঁও ডিষ্ট্ৰিক্টত য়েল্ল' এলাৰ্ট দিছে। বৰষুণৰ কাৰণে এসপ্তাহমান বৰষুণ হৈ থাক কিব বুলি ক'ত দেখিলো মানে মই ভালকে এসপ্তাহ পৰিলেও পৰক দিয়া ভাল কেও মনত নাই ক'ত দেখিলো। উম বৰষুণ পৰিলেও
এতিয়া ইস্কুল-চিস্কুল নাই নহয় পৰক।
অ, কিছুমান ঠাইত যে বানপানী হৈছে দেখিছান নাই? সেইখিনি কাৰণেহে বেয়া। আগতে দিল্লী, মুম্বাই এইবিলাকো বাতৰিত দি আছে। দেখা নাই বানপানী একেবাৰে গাড়ী, মটৰ এইবিলাক এছোৱা এছোৱালৈকে পানীত ডুব গৈ আছে।
য'ত বেছি গৰম তাত বৰষুণ দি, য'ত বানপানী তাত ৰ'দ দিলেই হ'ল।
উম নিদিব নহয় এই য'ত বানপানী হ'ব তাতে বৰষুণো দিব।
উম, এই বছৰটো বোলে এই বছৰ বছৰটো সূৰ্য্য বছৰ যে দুহেজাৰ ছাব্বিশ চনটো সেইকাৰণে একদম মানে খুব সূৰ্য্য বছৰ এই বছৰটো। ছাব্বিছ চনটো এটা এটা চাইডে মানে অ, এটা চাইডে খুব গৰম হ'ব, খৰাং হ'ব আৰু এটা চাইদে বোলে একে খুব বানপানী হব, আৰু ভূমিকম্প হোৱাও সম্ভাৱনা আছে।
ভূমিকম্পটো হৈয়ে আছে সৰু সুৰা মাজে, মাজে এই মাজতে ক'বাত হৈছিলে নহয় ভূমিকম্প।
অ, বহুত মানুহ মৰিছে অ।
উম, উম, বেয়া লাগে। সেনে দেখিলে, বাতৰিত দি আছে যে অ।
উম।
তাকে ভাবি আছিলো এতিয়া গৰম বন্ধতে ক'বাত যাম বুলি, এতিয়া তাক আজি নাটক ত দিলোয়ে।
দিলায়েই অ।
আকৌ হেৰিও ন'হব নহয়, বৰষুণ পৰি থাকি কিলে যোৱাও নহয় নহয় তেনেকে, অকনমান হেৰি হ'ব লাগে তেতিয়া ভাল লাগে, তথাপিও আকৌ এবাৰ ভাবি আছিলো এই কাজিৰঙাত যাম বুলি বোলো কাজিৰঙাত আকৌ এবাৰ সেই তেতিয়া যাওঁতে বৰষুণ পৰি থাকিলে চাই ভাল লাগে হেৰি যে এই অৰ্কিড পাৰ্কখন। অৰ্কিড পাৰ্ক কপৌ ফুলৰ আগে কিমান প্ৰজাতিৰ সাতশ নে আঠশ প্ৰজাতিৰ কপৌ ফুল আছে, বহুত আছে তাত হে দেখিছো বোৱাৰী
অ।
আৰু এটা, অ, চব কপৌ ফুলেই। সেই তাত মানে সুধি মানুহ এজন, প্ৰজাতি বেলেগ বেলেগ। কিবা ডান্সিং কপৌ তেনেকুৱা মানে সেই প্ৰজাতিৰ, মানুহজনক সুধিছ ছিলো মানুহজনে বৰ ধুনীয়াকে হেৰি কৰি দিয়ে। আৰু এডাল কপৌফুল মই তাতহে দেখিছো দেই, ঢেকীয়া গছৰ নিচিনা। ডাঙৰ, এই নাৰিকল গছ যে হয়, পাতখিলা ঢেকীয়া পাতৰ নিচি না গছডাল কিন্তু নাৰিকল গছৰ নিচিনা তাৰ বোলে বয়স দহ বছৰ হ'লেহে সি ফুলিব।
অ, দহ বছৰ হ'লেহে?
ছৰ বয়স হ'ব লাগিব, তেতিয়াহে ফুলিব।
অ, পাতবিলাক কেনেকুৱা বাও?
ঢেকীয়া পাতেৰ নিচিনা। দীঘল দীঘল। তাৰপিছত আকৌ ঢেঁকীয়া পাতৰ ফুল ফুলাই নাই। ফুলিবহে আনিছেহে নতুনকে। তাতে অ' তুমি হেৰী মাহত যাবাচোন মাৰ্চ মাহত, গোটেই ফুলখিনি এই অকনমানি কা এবেগেত এবেগেত বগাই থকা ফুলকেইটা হেৰিডালও ফুলি থকা মানে। নুফুলা ফ হেৰি গছ দেখাই নোপোৱা তুমি। মাৰ্চ মাহ হন মাৰ্চ এপ্ৰিলত গ'লে অ' মাৰ্চ মাহত গ'লে মাৰ্চ এপ্ৰিলত গ'লে একে গোটেই ফুলখিনিয়ে ফুলি থাকে।
অ' যাব লাগিব তেনেহ'লে।
অ', এই মোক দেউতাকে বহুত দিনৰ পৰা লগ ধৰি আছিল বহুত বছ ছৰ আগৰ পৰাই, মই ইয়াত অহা আগৰপৰাই মানে ব'লাচোন যাম ওলা ওলাবা ওলাবা গৈ। যাম যাম কৰি কিবা নহয় কিবা ভেজাল ওলাই, হয় বন্ধ নিমিলে নহ'লে দেউতাকৰ কিবা ভেজাল ওলায়। এইবাৰ বোলো ব'লা আৰু বিহুৰ আগতে যাম, যামেই আৰু এইবাৰ। এই যোৱা আগদিনাখনৰপৰা বৰষুণ পৰিলে নহয়, তাৰপিছত আকৌ যোৱা দিনাও ৰাত ৰাতিপুৱাকে ডাৱৰীয়া, এ, ব বৰষুণ পৰিলেও বোলো যাম বুলি ক'লোঁ যেতিয়া যামেই আৰু, বৰষুণ পৰি থাকিলেও, অ'। পিছত সেই গলো, যাওঁতে মাজতে হেৰি হালধিবাৰী বুঢ়ীমাৰ মন্দিৰ পাই যায়। সেই মন্দিৰত সোমাইয়ো ইমান ধুনীয়া লাগে, মন্দিৰ দিৰ হেৰি ৰাস্তাৰ লগতে মন্দিৰ ভাগ।
অ' বৰ বৰ মহাত্মা আছে বোলে মন্দিৰ ভাগৰ।
তুমি সেইখিনিত মানে যি গা়-ৰাস্তাত গাড়ী মটৰ অহা যোৱা কৰিলে সোমাই যাবই। তাত আমি সোমাই গৈছোঁ। অ' ইমান মন্দিৰৰ ভিতৰলৈ সোমাই যোৱা নাই বাৰু, ভিতৰত হেৰি লগতেই নহয়। এনে মেইন ৰাস্তাৰপৰা লৈ সেৱা কৰি গৈছোঁ আৰু। ধৰ হেৰিৰ মুহেৰে, ৰাস্তাৰ পৰাই মানে সেৱা কৰিব পাৰি আৰু। পূজাই থকে প্ৰসাদ কেইটা দিয়ে, একোৱেই নাই। তাত গম পছানে? নিমখ চেনি টেনি তথাপিও প্ৰসাদকেইটা খাই ইমান ধুনীয়া লাগে মিঠা মিঠা। তুমি ওচৰত গলেই তোমাৰ গা খিঞৰি যায় মানে তেনেকুৱা নিচিনা। মই এতিয়া তোমাক কৈ থাকোঁতে মোৰ গাটো থিঞৰি গৈছে। গলেই কিবা এটা গহীন গহীন মানে
অ' তাৰমানে এ, পজিটিভ লাগি যায়।
অ' একোঁ মানে হেৰি নাই, বৰ ধুনীয়া হেৰি মেই। ৰাস্তাৰ লগতেই। ডাঙৰ, এতিয়া আমি যে এই শিৱনাগৰ অ' শিৱনাগৰৰ মন্দিৰৰ ভিতৰত সোমাই যাওঁ যে তেনেকুৱা নহয় আৰু, ভাগে ভাগে আছে আমি যোনখিনি মানে মেইন সেৱা কৰিছোঁ। অ' ভাল লাগে। এই শুনিহে আছিলোঁ হালধিবাৰী বুঢ়িমা মন্দিৰ, দেউতাকে গৈছে আগতে গোলাঘাটত যাওঁতে। সেই ছাৰ এজনৰ ঘৰত বাইক লৈ যাওঁতে সোমাই আহিছে দুবাৰ, এইবাৰ সতে তিনিবাৰ হ'ল।
অ' পাই যায়। হেইখিনি হালধিবাৰী বুলি কয় বোলে। অ' মই সেইদিনা বৰষুণ পৰি থাকিলে যে আকৌ এবাৰ মোৰ যাবলৈ মন গৈ আছে। এতিয়া যাবলৈ পাওঁ আৰু। যাব লাগিব বোলো অকণ ভাল দিনত
ভাল দিনত অ'। অ' সেই তেনেকে মাৰ্চ, এপ্ৰিল মহা মাহতে ভাল হয়।
উম, উম। হ'ব দিয়া ন'। মই অকণ এইখিনিৰপৰা আহিলওঁ তাৰপিছত আকৌ ফোন কৰিম।
মালে কি পা